হয় শুনি শুনি আছোঁ।
স্পষ্টকে শুনা পাইছোঁ।
হয় মানে অকণমান।
অ মানে ফেনৰ ফেনৰ কাৰণে আহিছে অ মানে থাকে তাকে। বাৰু যি নহওঁক এতিয়া কথাটো হ'ল। কি বুলি কয় ধৰি লোৱা মই আজি আলোচনা কৰিম বুলি ভাবিছোঁ তোমাৰ খেতিৰ। মানে পদ্ধতি বিলাক মানে কেনেকৈ কেনেকে খেতি কৰিব পাৰি।
হয়।
তুমি অলপমান ক'বা নেকি বিস্তাৰ কে মানে কেনেকে কৰিব পাৰি।
খেতি বাতি বুলি ক'লে আমাৰ এতিয়াতো বাৰিষাৰ বতৰত। পথাৰ বিলাক। আমাৰ বিভিন্ন ধান খেতিয়ে ব্যস্ত হৈ আছে। খেতিয়কসকল নহয় নে আমাৰ বিভিন্ন পথাৰ বিলাকত পানী দিয়া। বা ৰোৱনিৰ সৈতে বা এতিয়াতো গৰুৰ যিবিলাক শাল শালত। বহুতেই মাটি নচহাই বাৰু ট্ৰেক্টৰ বা তেনেকুৱা। পদ্ধতিৰ দ্বাৰা মাটি চহোৱা হয়। আমাৰ কৃষি কৃষি কাৰ্যত আগৰ। তেনেকৈ মৰণা মৰা বা গৰুৰে। হাল বোৱা সেইবিলাক পদ্ধতি লাহে লাহে নোহোৱা হৈ যাই আছে নহয় নে? তাৰ সলনি আমাৰ ট্ৰেক্টৰেৰে ধান ধানটো। ৰ শস্যয়ৰ পৰা যিটো। গুচোৱা হয় তেনেকুৱা নহ'লে বা খেতি পথাৰত। গৰুৰ সলনি ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়, আকৌ ধান কটাৰ ধান কটাৰো আমাৰ। মানুহ সলনি ধান কটা মেচিন ব্যৱহাৰ কৰা হয়। যাৰ সহায়ত সহজ হৈ পৰিছে কাম বিলাক। বা সময়ৰো বেছি ব্যৱহাৰ নহয় অকণমান। সোনকালে হৈছে কাম বিলাক সেইখিনিয়ে আৰু। আকৌ চহৰ অঞ্চলত বিভিন্ন ধৰণৰ পদ্ধতিত আমাৰ। যিহেতু চহৰ অঞ্চলত বেছিকৈ খেতি কৰিবৰ কাৰণে মাটি তেনেকুৱা ধৰণৰ। নাথাকে বেছিকৈ তাৰ ফলত মানুহে চাৰ্টৰ ওপৰত কিছুমান। ঘৰুৱা ভাৱে খেতি কৰে যি অকমানকে অহ। অকমান ভাৱে খেতি কৰে তিঁয়ঁহৰ গছ হওঁক বা এবিধ দুবিধ ফল হওঁক বা। কিছুমানে আকৌ হাইড্ৰকনিক্স যে পানীতে যি কিছুমান। উদ্ভিদৰ বাবে প্ৰয়োজনীয় কিছুমান পুষ্টিকৰ দ্ৰব্য দি কেনে পানীতে যেখেত। কৰে কিছুমানে তেনেকুৱা পদ্ধতিত কৰে বাৰু কিছুমানে।
অঁ মই তোমাৰ তাক মন পৰিছিলোঁ মই অ অ অ মই তোমাৰ তাকে মনত পৰিছে ৰবা মই নাৰ্চাৰীত ট্ৰেইনিং এটা কৰিছিলোঁ। তাতে এইবিলাক শিকাইছিল বাৰু আমাক। অলপমান।
অ।
অঁ তাতে তোমাৰ হাইড্ৰ'ক পদ্ধতিতটো শিকোৱা নাই কিন্তু এইবিলাক শিকাইছে আহা তোমাৰ ডাল কলম দিয়াতো শিকাইছে।
অ, অ কলম দিলে অকমান চালত। অ অঁ কম।
অ। থাকে বাকী বাৰু মই তাৰে আৰু আজি-কালি কৃষিৰ ক্ষেত্ৰতে মানে উম
কলম দিয়াতো গছৰ আমি সকলো বিলাক গছৰে কলম দিব নোৱাৰো নহয় নে কিছুমান মধুৰিআম গছ বা তেনেকৈ যদি লিচু গছ সেইবিলাক গছৰ যদি আমি চাল অংশটো কাটিকেনে মাটি বান্ধি থৈ দিব তেনেকুৱা মানে গছৰ বাবে প্ৰয়োজনীয় কিছুমান পুষ্টিকৰ তেনেকুৱা পুষ্টি দ্ৰব্য নাৰিকলৰ বাকলি হওক বা নাৰিকলৰ বাকলি আৰু মাত তি নতুবা গোবৰ মিহলি যদি সেইডোখৰ ঠাইত বান্ধি থওঁ তেনেহলে সেই থালডালৰ পৰা বা ডালৰ পৰা কিছুমান শিৰা ওলাই শি অ শিপা ওলায় শিপা ওলালে সেই ঠাইডোখৰত কাটি যদি সেইটো উদ্ভিদৰ পৰা বেলেগ কৰি দিওঁ আকৌ সেই ডাল অংশটো যদি আমি বেলেগ মাটিত লগাও তেনেহলে সেই গছ ডাল এ গছডাল এবিধ অন্য এবিধ উদ্ভিদলৈ ৰূপান্তৰিত হয় যাত সেই উদ্ভিদডাল আগৰ উদ্ভিদডালতকৈ উন্নত মানৰ হয় মানে ফল বা ফুল সোনকালে ফুলে বা পোক পৰুৱাৰ দ্বাৰা আক্ৰমণ কমকে হয় তেনেকুৱা ধৰণৰ।
হয়, হয় নিশ্চয় আৰু মই ত তাকে বাৰু তোমাৰ তুমি মোক সোঁৱৰাই দিছা কথাবিলাক ঠিকে আছে বাৰু। আৰু লগতে মই সৰু কালিত মানে যিবোৰ ধৰি লওক গাঁও অঞ্চলত মই দেখিছিলোঁ খেতি পদ্ধতি বুলি কওঁ আমাৰ যিহেতু বিষয়টোৱে খেতিৰ পদ্ধতি। ত' মই আগতে চাইছিলো যে প্ৰথমে মাটিৰ বাচনি কৰে আৰু মানে নদীৰ কাষৰ পলসুৱা মাটিখিনি লয় আৰু অ বা তোমাৰ সেনেকুৱা ধৰণৰ মাটিত মানে ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ ট্ৰেট মানে মাটিখিনি প্ৰথম কোমল কৰি লৈছিলে হয় নে অ তাৰপিছত তাতে স্বাস্থ্যৱান যিবিলাক বীজ বা গুটি এইবিলাক মানে ৰুইছিলে আৰু ৰোৱনী ৰোৱনীসকলে
উম
উম তাৰপিছত তাতে তোমাৰ কিছুমান শস্য ৰোপন কৰে যেনে যেনেকে তোমাৰ ধৰি লওক সৰিয়হ ছটিয়াইছিল বা তোমাৰ মটৰ আদি এনেকুৱা সেইবোৰ দেখিছো আৰু মই হয়। তাৰপিছত তাতে তোমাৰ কিছুমান সাৰ প্ৰয়োগ কৰিছিলে যেনেকে জৈৱিক সাৰ বা ৰাসায়নিক সাৰ ধৰি লোৱা গোবৰৰ সাৰ বা ৰাসায়নিক কিছুমান কিনা বজাৰত কিনা সাৰ এইবোৰ প্ৰয়োগ কৰা হৈছিল। হয় আৰু তাৰপিছত আমাক তাতে খেতিত পানী লাগিলতো পানীৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল মানে। বা ওচৰতে খাল বা নলা বা পুখুৰী বা এনেকুৱা পানীৰ ব্যৱস্থা কৰিছিলে আৰু যাতে শস্য খিনি সঠিক মানে পানী পায় আৰু মানে
ক্ষতি নহয় আৰু শস্যখিনি হয় আৰু লগতে মই এটা বস্তু দেখিছিলো যাতে মানে তাৰ ওচৰত অপতীৰ্ণ কিছুমান গজিছিল যিবিলাক
উম
মানে সেই গছবোৰ মানে অপতীৰ্ণবোৰ আঁতৰাবৰ কাৰণে বিভিন্ন ঔষধ বা কিছুমান যন্ত্ৰ ব্যৱহাৰ কৰি মানে অপতীৰ্ণবোৰ আঁতৰোৱা হৈছিল।
হয়।
আৰু লগতে তোমাৰ কীট পতংগ যেনেকাে তোমাৰ- গছ ফৰিং বা কিছুমান গুই পোক দেখা গৈছিল মানে এইবিলাক। খেতিত্ব, সেইবোৰৰ কাৰণে মানে কিছুমান ৰাস- য়নিক বা কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি এই পতংগবোৰ মানে নিয়ন্ত্ৰণ কৰিছিল মানে।
উম' উম'।
আৰু তাৰপিছত মানে কি হ'ল তোমাৰ, বৰষুণ বতাহত- সময়ত মানে মানে শৰৎ কালত চাগে, তেতিয়া মানে- শস্যবোৰ মানে কাঁচিৰে কাটি আনা হৈছিল মানে। বা ধানৰ এইবোৰ হয়, আৰু যদি মই- শেষত কওঁ আৰু যে তোমাৰ ধৰি লোৱা মৰণা মৰা হৈছিল ঘৰত বা ৰ'দত ৰ'দত শুক- কোৱা হৈছিল মানে যাতে, এঁ বা সংৰক্ষিত কৰি থৈ দিব পাৰে আৰু আৰু- পিছত আৰু সেয়ে আৰু তোমাৰ গুদাম বা ভঁৰালত সেই শস্য- সমূহ সঞ্চিত কৰি থোৱা হৈছিল, আৰু মিলত বা মিল মিল বা নিজৰ- মৰণা মানে গৰুৰ জৰিয়তে মানে- এ মানে ধানৰ পৰা বীজটো উলিয়াইছিল আৰু চাউল হিচাপত।
উম'।
অঁ বাকি আৰু কোৱাচোন তুমি কিবা বেলেগ ধৰি লোৱা নাৰ্চাৰীৰ কিবা।
অঁ নাৰ্চাৰী বুলি ক'লে- তেনেকুৱা নাৰ্চাৰীৰ বাৰু মই- ব্যক্তিগত ভাৱে তেনেকুৱা তেনেকুৱাৰ দৰে ট্ৰেইনিং লোৱা নাই, মানে অকমান যি জানো সেই- খিনি কৈছো, বিভিন্ন ধৰণৰ- তাতে আকৌ কিছুমান পুলিক সংৰক্ষণ কৰিবৰ কাৰণে- নাৰ্জী যিবিলাক ফুল আছে, সেইবিলাক- ৰোৱা হয় যাতে, পোক পৰুৱাখিনি যিখিনি- মানে উন্নত মানৰ পুলি আছে, সেইখিনিত আক্ৰমণ নকৰি- নাৰ্জী ফুল খিনিত আকৰ নাৰ্জী বা যেনেকুৱা ফুল তেনেকুৱা খিনিত আকৰ্ষি- ত হয়, সেইখিনিতহে মানে পোক পৰুৱা খিনি থাকে, সেই- তেনেকুৱা বিভিন্ন খেতিত প্ৰয়োগ কৰে চাগে আজিকালি জলকীয়া হওক বা বেঙেনা হওক বা- ওপৰীয়া খেতি যিবিলাক আছে, তেনেকুৱাবিলাকত- প্ৰয়োগ কৰে, মানে ধান বা শস্য- মাজাতীয় ডাঙৰকৈ যেনেকৈ কৰে ৰঙালাও, কল। কুঁহিয়া, তেনেকুৱা বিলাকৰ বাহিৰে যিবিলাক উপওৰীয়া খেতি আছে- জলকীয়া হওঁক, বেঙেনা হওঁক- বা তেনেকুৱা খেতিবিলাকত চাইডে চাইডে কিছুমান মানে পোক পৰু- আকৰ্ষণ কৰিবৰ বাবে নাৰ্জী ফুলৰ গছ বা তেনেকুৱা বিলাক ৰুই দিয়ে, যাতে- ক্ষয় খেতিখিনিত পোক পৰুৱাখিনি আকৰ্ষিত নহয়। তেনেকুৱা ধৰণৰ, অঁ' আকৌ তুমি কোৱা কোৱাৰ দৰে- কিছুমান নদী পাৰীয়া অঞ্চলত পলখোৱা মাটিৰো- মাটিবিলাক পলখোৱা হয়। আকৌ বানপানীও আমাৰ অস- অসমত বহুত পৰিমানৰ খেতি বাতি ধ্বংস কৰে আচলতে, নহয় নে?
অঁ বানপানী বহুত ধ্বংস কৰে বাৰু।
ধ্বংস কৰে আমাৰ।
মই যদি এটা পদ্ধতি, কোৱা কোৱা।
অঁ ক'ক বা
মই এনা উম তোমাৰ ঘৰতে ধৰি লোৱা এটা পদ্ধতি কৰিছো ধৰি লোৱা মানি প্লান্তৰ গছবিলাক যে। এই বিলাকৰ মানে থানি কাটি আনো আনি কিনে ধৰি লওক বটলটো কাটি দিওঁ কাটি কিনে তাতে মাটি অলপ ভৰাই দিওঁ। আৰু তাতে অলপ পানী দি মানে থানিডাল থৈ দিওঁ আৰু টেবুলত থৈ দিওঁ। আৰু যিহেতু ইমান সূৰ্যৰ পোহৰৰ ডৰেক্লি নালাগে মানে পোনপটীয়া ভাৱে মানি প্লানবোৰৰ। ত সেনেকে গজি উঠা দেখিছো মই।
অ হয় ইন্দোৰ প্লেন হয় ন।
অ ইন্দোৰ গ্লেন হয় হয় হয়।
মানে তাৰ শিপাৰ জৰিয়তেও তেনে জীয়াই থাকিব পাৰে বায়ুৰ পৰা যিটো এ সিহঁতে দ্ৰব্য পায় বা জলীয় বাষ্প পায় তেনেকেও জীয়াই থাকিব পাৰে। তেনেকুৱা এক কপৌ ফুল আছে। অ কপৌ ফুলো তেনেকুৱা ধৰণৰ মানে শিপা বিলাক যেনেকৈ দীঘল দীঘল বাঢ়ি যায় বায়ুৰ পৰা কিছুমান দ্ৰব লয় কেনে জলীয় বাস্পৰ জৰিয়তেই সিহঁতে জীয়াই থাকিব পাৰে। তেনেকুৱা ধৰণৰ।
হয়ঁ! আৰু এটা মই পদ্ধতি শিকিছিলো ৰ এতিয়া মই পৰিল তোমাৰ ধৰি লোৱা এই তোমাৰ নেমু টেঙাৰ গছ যে। তাতে মানে তোমাৰ পাত বিলাক ছিঙি কিনে সতেজ পাত বিলাক ছিঙি তাতে বোলে এটা ৰুট টেক্স বুলি এটা সেই আছে দৰৱ আছে মানে সেইটো দৰৱটো মানে তলত লগাই দিব লাগে আৰু মাটি ধৰি লোৱা‌ বটল কাটি মাটি ভৰাই তাতে পুতি দিলে মানে হৈ যায় আৰু মানে। এসপ্তাহৰ ভিতৰতে মানে গছ এডাল হৈ যায় মানে। শিপা ওলাই যায় হয় হয়।
অ শিপা ওলোৱা দেখিছো মই অ।
হয়।
খেতি বাতি ক'লে তেনেধৰণৰ গাঁৱলীয়া অঞ্চলৰ মানুহ মানুহসকলে বিশেষকৈ ডাঙৰ ডাঙৰ তেনেক কলৰ বাগ বাগান নহ'লে বা কুঁহিয়াৰৰ খেতি। লাওৰ খেতি মূলা সেইবোৰ খেতি কৰা দেখা যায়। তাৰ ভাগ নহয় নে?
হয় হয়।
মোৰ এটা ভাৱ আহিছে কলৰ আমি। কিমান খিনি মানুহে জানে বা নাজানে নাজানো আমি যে কলৰ বাক বাগান বিলাকত আছে কলৰ বাগান বিলাক বহুত পৰিণৰ কলগছ। আমি অকল ফলটোহে প্ৰয়োজন হয় নহয় নে। ফলখিনিহে তাৰ যিখিনি গছ বা পাত আছে সেইখিনি কাটি কেনে পেল মানে পেলাই দিয়া হয় নহ'লে বা ছাইডত কৰি থোৱা হয় সেইখিনি যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ কিবা ক্ষেত্ৰত মই তেনেকুৱা ভাব হৈ আহিছে এটা।
অঁ অঁ এইটো বহুত ধুনীয়া চিন্তাধাৰা হয়।
অ কাগজ বা তেনেকুৱা যদি উদ্যোগ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো সেইখিনি নহ'লে বা
হয়।
এ কোনোবাই চেষ্টা কৰিছে নে নাই নাজানো কিন্তু মানে ভাল হৈ আহিছে। অহ, পচলা হিচাপত খাৰ হিচাপ কৈ ব্যৱহাৰ কৰা হয়, কিন্তু উদ্যোগিক ক্ষেত্ৰত যদি আমি সেইটো আমাৰ পেকেজিঙৰ কাৰণে যিহেতু এ নিউজ পেপাৰ বিলাক লাহে লাহে বন্ধ কৰি দিছে চৰকাৰী ভাবে, কিন্তু আমাক কিবা এতিয়াও দোকান বিলাকত সেইটো প্ৰচলিত হৈ আছে, প্লাষ্টিক বা তেনেকুৱা নিউজ পেপাৰ বিলাক। কিন্তু যদি আমি সেইখিনি পেলনীয়া সামগ্ৰী যেনে কুঁহিয়াৰৰ বাকলি পেলাই দিয়া বাকলি নহ'লে বা আমাৰ যিবিলাক শুকান পাত আছে বিলাক নহ'লে বা পেলনীয়া কিছুমান কলগছৰ এনেকুৱা অ অৱশেষ অংশৰ যদি আমি তেনেকুৱা এটা পি
হয়। হেল্ল'! মাতটো অহা নাই ৰ তোমাৰ হেল্ল'? হেল্ল'? হেল্ল'? বাৰু যি নহওক আমাৰ এনেও, মই তোমাৰ মাতো শুনা শুনি